অ, নমস্কাৰ। অ ক'ত আছে?
অ আছো ৰ'বা, অলপমান ফুৰিব আহিছো।
অ ওলাই গৈছে।
তুমি কি কৰি আছা?
মই আছো ৰবা, এই ভাত বনাবা ওলাইছো।
অ ভাত বনাবা। কি বনাবা আজি?
আজি মাংস বনাওঁ নেকি, মাংস খাব ইচ্ছা জাই আছে দেখোন। মুগী মাংস।
অ মই কি, আহ চিকেন বনাবা।
উ মুৰ্গী মাংস।
অ চৰি। অ।
অঁ তাকে, আপুনি ভাত বনালে নে?
অ মই ভাত বনোৱা নাই ৰবা, বনাম হে।
অ আপুনিতো আলহীৰ ঘৰত আছে। পাহৰিলোৱে।
অ আপুনি কি বনাব?
আহ হেল্ল', অ শুনি আছে নে?
অ অ শুনি আছো। বাকী আজি এনেই কি বনাব আইটেম?
আইটমটো মই আজি
মানে ব-ব্যঞ্জন-ব্যঞ্জন কি বনাব? অ, চাহী পনীৰ।
উম মানে মই সেই না, হয় নেকি। মই মানে মাছ-মাংস এইবিলাক নাখাওঁ না, ত' সেইকাৰণে অলপমান এইবিলাক পনিৰ-চনিৰ খাওঁ আৰু।
অ একে-এক-একে-একে দেখোন, মই নাখাওঁ এইবোৰ মাছ মাংস। এই ঘৰত মানে খাব। আমাৰ জেঠি মাই খাব মানে মানে ঘৰৰত মা আৰু পাপা পাপাও নাখায় জেঠীমা আৰু মায়ে খাব। তাকে বোলো বনাই দিও মোৰ মানে হাতৰ খাৰ সিহঁতে বহুত ভাল পায় সেইকাৰণে
উম উম উ
তাকে পিঁয়াজে বিচাৰি বনাই ৰ'ব ক'তবাত থ'লোঁ মই পিঁয়াজ দিনত আনি
অ মানে পিয়াজ তুমি মানে ঘৰত ভাত তুমিয়ে বনোৱা নে তুমি দেখোন কলা তুমি বনাম বুলি কিন্তু বিচাৰি যে পোৱা নাই কিয়
অ নহয় মানে থলোত আপোনাৰ লগত কথা পাতিওছনেে সেইকাৰণে মই মানে মাথাাতো তাতেই আছে অঁ পালোঁ দিয়ক আছে ইয়াতে
অ অ অ
আজি বহুত ভালকে বনাব লাগিব ৰ'ব
অ আৰু সেইয়া মাংসৰ ৰেচিপি সটো তুমি মোক অলপমান সে কৰিবাচোন দিবাচোন
অ আপুনি নাজানে মাংস
মই মাংস মানে বনাব নাজানো বনাই পোৱা নাই তুমি ক'লে
অ একদম অতি সহজ একদমেই সহজ প্ৰথম কেৰাহিতটো বহাই গৰম সেই খিনিতো জানে তে প খিনি প্ৰথমতে আদা ৰ মানে পিয়াজ খিনি ভাজি লৈ তা তাতে আদা ৰহুনৰৰ সেইটো দিলে দিয়াৰ পিছত অকনমান ভাজা হোৱাৰ পিছত যেতিয়া গোন্ধটো ওলাব তেতিয়া মাংসটো ভাজি ল'লে মাংসটো ভাজা হোৱাৰ পিছত আলুটো দিলে দি সেনেকে মছলা খিনি দিলে আৰু অকণমান আদা ৰহুণৰ পেষ্ট দি বু যদি মুৰ্গী মাংস বনাই বহুত ঢাকিব লাগে মুৰ্গী মাংসটো সেইটো মানে অলপ বহুত মানে সৰহকে ভাজিব লাগে সনেকে বহুত মানে ৰঙা কলা পৰি মানে ৰঙা অলপ ৰং চঙীয়া হোৱাৰ পিছত যাতে পানী দিব লাগে আপুনি নিজৰ ইচ্ছাামতে পানী নিলে বাকী নিমখ হালধিটো জানেই দিব কেনেকে লাগে তাৰত গৰম পানী দিলে বেছি সোৱাদ লাগে এয়া আপুনি নিজৰ ইচ্ছামতে দিব পাৰে যদি আপুনি পনিয়াকে খাই বেছিকে পানী ইল আৰু যদি আপুনি অলপমান গোটে খাব বিচাৰে কমকে পানী দি উতলটো খোৱালেই হয়
অ
তাতে আপুনি ইলাইচি পাউদাৰ উম ইলাইচি সাহজ আপুনি ঘৰত বনাই চাবচোন এদিন তাৰত যদি আপুনি ইচ্ছা কৰে ইলাইচি পাউদাৰ সেনেকেও দিব পাৰে
অ পাৰি মানে সহজে ভালে আৰু খোন বনোৱা
অ অতি সহজ একদম মানে পাকতে হৈ যায় হাতৰ পাকত তে হৈ যায়
বনোৱাৰ চেষ্টা কৰিব লাগিব বাকী কাজু আনেে ন এ পনিৰ এইয়া চাহি পনিৰ অ জানে নে বনাব
চাহী পনীৰটো মই বনাই থাকোঁ ঘৰত
অ তোমাৰো বেলেগ দিয়াচোন কেনেকে বনাম বা মদটোও বেলেগ মদটো মই কম দিয়া তোমাক
অঁ হ'ব দিয়ক মই মানে থাহি পানীৰতো কি লাগে বাদাম লাগে এনেকা কাজু বাদাম লাগে দৈ লাগে ন আৰু বিলাহীতটো এনেকে আৰু চাহী মচলাটো লাগে। পনীৰ মচলাটো সেইখিনিয়ে।
এই কিবা পৰিল নেকি? খেলি মেলি লাগি আছে।
অ' আপুনি এনেই কেনেকে বনায় চাহী পনীৰটো। মোক কবচোন আপোনাৰ মতে শুনো।
অ' মই মানে এতিয়া মানে যোগাৰ কৰিয়ে আছো। এয়া কাজু বৰ্তমান অ'।
ফোন লয় কৈ আছে কথা পাতি আছে নেকি?
উম, মই মানে আলহী ঘৰত আছিলো না। তোমাৰ তোমাৰ লগত কথা পাতি পাতি ঘৰে পালোঁ।
হয়, গমেই নাপালে।
অ' ঘৰ পায়ে আৰু এ। এতিয়া মানে মই কাজু মিল কাজু খিনি মানে অলপমান গৰম পানী তে তিয়াই থৈ দিছোঁ।
অ' সেই গৰম পানীত তিয়াই থয় নেকি আপুনি?
পেষ্টত মানে তাত মানে হেৰি কৰিব লাগিব ন পেষ্ট অলপ বনাব লাগিব।
অ' মই গৰম পানীত তিয়াই নথওঁ। মই ডাইৰেক্ট মানে যন্ত্ৰ যে আছে। এয়া তাতেই মই ঘূৰাই দিওঁ আৰু। পতককে হৈ যায় আৰু কেতিয়াবা যদি ইচ্ছা যায় আৰু। আজিকালি আৰু পটাতনো নাইে ন পটাত পতা দিন। কিন্তু পতাক পিছি। টো সোৱাদ হয়, সেইটো কিন্তু অ' কেতিয়াবা মই পতাতে বতি দিওঁ আৰু পেষ্ট কাৰণে। সোৱাদ অনুসৰি সেনেকে পতাত পতি বেছি ভাল লাগে কাৰণ হাতৰ হেইটো। ক'তনো যাব হয়নে নহয় সৰুৰ পৰাই আমি মাহঁতে মোক। মানে পতাতে বতি খোৱালে। এতিয়া আৰু মাহঁতকো মাহঁতেওতো বিচাৰে ন। সেনেকে পটাত বতাহ খাব, সেইকাৰণে ময়ো মানে পতাতে বতি খুৱাওঁ আৰু।
অ' ইমান মানে উম হয়। ঠিকে তুমি বহুতেই বহুত তোমাক ভাগ্য কৰি পাইছা।
থাকে আৰু এটা কথা। তেনে মই আপোনাক কোৱাই নাই ৰব যে সেইতোকে আমি এতিয়া বান্ধৱী হ'লোহে। কথাটো মানে মই ক'ম আৰু কাকো কোৱা নাই। এইবিলাক আৰু কথা কোৱা নহয় দিয়চোন মানে। আমাক মানে ঘৰত মানে ছোৱালী লাগে আৰু ল'ৰা নালাগে। সেনেকে মানে বহুত দিন মানে মানে আমাৰ ঘৰত যেতিয়া মা আৰু দেউতাক আৰু।
অ' অ' অ' অ'।
লাগে আৰু বহুত বছৰ অ' মা মানে বিয়া হোৱাৰ পিছত বহুত। বছৰ ধৰি মানে সন্তান হোৱাই নাছিল। ছোৱালী লাগে ছোৱালী লাগে সেনেকে মানে ভগৱানক মানে সেৱা কৰি কৰি কৰি কৰি লাষ্টত মানে মোৰ দৰে ছোৱালীজনী পালে আৰু।
অ' দ তুমি মানে মানে একদম ভগৱানৰ দে নাই আৰু ন। সেইকাৰণে তুমি ইমান ভাকে মানে মাহত তোমাৰ কাৰণে ভাগৱান দিয়া।
অ' মানে বহুত বছৰে শিকিবলৈ মানে মাহঁতৰ মানে সন্তান হোৱাই নাছিল। তো এইফালে চোৱা। মাহঁতক বোলে ছোৱালী লাগে এজনী ছোৱালী লাগে সেনেকে মানে মন্দিৰত মানে ঠগি দি দি ঠগি দি দি মানে লাষ্টত। ছোৱালী এজনী ভালে আৰু অ' খুজি খুজি পালে। বাকী জেঠীমা জনি মানে বিয়া হোৱা নাই। মানে বিয়া নহ'লে আৰু এতিয়া কতনো বিয়া হ'ব। বয়সে গ'ল, উম, জেঠিমাৰ বয়স।
ত' এতিয়া মানে ঘৰতে থাকে।
উম, আমাৰ লগতে থাকে আমি চাৰিজন মা দেউতা মই
তোমাৰ লোকৰ দাদা নাই আৰু?
উম, এ দাদা ল'ৰা বেয়া ল'ৰা মানুহ বেয়া পায় মানে। বেয়া মানে বেয়া মানে বেয়া নাপায় ন। হ'লে আৰু মইয়ে হৈ গ'লো এতিয়া প্ৰথম ছোৱালী হোৱাৰ পিছত নাভাবিলে আৰু চেকেণ্ড সন্তান সেনেকে আৰু এজনী এইজনী সৰু জেঠীমা।
অ', সৰু জেঠীমাটো কি বিয়া হৈছে?
বিয়া হোৱা নাই ক'বলৈ ভাল নালাগে। মানে সেয়া আজি বেছি হোৱা নাই আজি তিনি চাৰি বছৰ মান হ'ল। এ অসুখ হৈ ঢুকাই থাকিলে।
অ', শুনি আছো ৰ'বা।
সেনেকে মানে তাতেও মানে বহুত মানে হেই গ'ল আমাৰ ঘৰখন মানে বহুত ভাগি পৰিছিল যি হওঁক দিয়কচোন মাৰ দেউতাৰ দুজনীয়ে বা আছিল দুজনীকে ধৰি লওঁক বিয়া দিব নোৱাৰিলে। বেয়া লাগে দিয়কচোন দেউ অলপমান মনটো বেয়া লাগে ত' সেনেকৈ মানে অকালতে যাব লগা হ'ল।
উম।
অকালতে মানে বয়স হৈছিল দিয়কচোন হ'লে আৰু ঘৰৰ আমি ইমান বছৰে থাকিলো মোক ডাঙৰ ডাঙৰ দীঘল কৰিলে জেঠীমা হয়। এতিয়া ডাঙৰজনী আছে। সেই আৰু ডাঙৰজনী এতিয়া আৰু দৰা চৰা নাহে হ'ল আজি পাঁচ বছৰ মানে।
উম, উম, উম।
তাকে, আপোনালোকৰ? আপোনাৰ মানে নহয় মানে ক'ব বিচাৰিছো আপোনালোকৰ কোনোবা আছে নেকি? মানে জেঠূমাৰ কাৰণে যদি পালো হয়।
আছে আমাৰ ঘৰৰ নাই মানে অলপ চাব লাগিব চালে পাম।
জনাবচোন মানে মোৰ দেউতাৰ মানে বেয়া দেউতাৰ মানে মই চাব নোৱাৰো দুখটো।
উম, নাই নাই তেনেকুৱাকে তেনেকুৱাকে থাকিলে অলপ সেই লাগে ন।
সেইয়াইতো মই মানে দেউতাৰ এতিয়া আশাটো মানে মই পূৰণ কৰিব বিচাৰো। দেখি মানে মোৰ ভাল নালাগে। দিয়কচোন পাপ দেউতাৰ মানে সেইটোয়ে চিন্তা, তেওঁ যদি জেঠীমাক যদি দিব পাৰে, তেতিয়া মানে চিন্তাটো মৰে আৰু।
উম, উম হয় দিয়া, মই পাম মই মানে চাম দিয়া, চাই পেলাই কৈ কৈ দিম তোমাক।
অ', জনাব কিন্তু দেই। কিন্তু মই আপোনাক সঁচা কথাটোৱে কওঁ আপোনাৰ পৰা একো নুলুকাও মই, বয়স হৈছে অলপমান। আপুনিও সেনেকুৱাকে অলপ বয়স হোৱা হ'লেও হ'ব মানে।
অ', এনে মানে বয়সটো মানে কিমান মান? বয়সটো কিমান মান?
মানে ফট ঊনচল্লি ঊনপঞ্চাশ মান হৈছে।
ঊনপঞ্চাশ মান হৈছে নেকি? অহ।
এতিয়াতো আৰু মানে আশা বাদে দিছোঁ আমি। হ'লেও আপোনাক ক'ব পাৰো কাৰণে কৈছোঁ আৰু।
হম, হম পালেতো দি দিব লাগে ন।
মানে যেতিয়া আহ যেতিয়া আহিছিল মানে তেতিয়া মানে ন হ'লে মানে
অ', পচন্দই নালাগিল কিজানি!
মানে অ' মানে জেঠীমাৰ মতে নহ'ল। টকা-পইচা নহ'লেও হ'ব। মানে ভালকে, অ', মানুহজন মানে যাতে ভাল হয়, ভদ্ৰ হয়, নম্ৰ হয়। হয়, থাকিব পাৰে, মানে দেউতাৰ চিন্তাটো মৰিলে মোৰো চিন্তাটো মৰে দিয়কচোন।
উম হয় দিয়া, হয় দিয়া।
এতিয়া মই মানে পঢ়া হোৱাৰ পিছত কিবা এটা কৰিম তেতিয়া। মানে অলপমান মা-দেউতাক মানে সহায় কৰিব পাৰিম হয়নে?
উম, উম, উম, উম, সেইটোৱেটো ইমান কষ্ট কৰি তোমাকো পঢ়াইছে দিয়াচোন, হয় নে নাই?
পিছত আৰু সিহঁতে নাভাবিলে যে আৰু এজনী আৰু এজন লাগে বা লাগে, সেইকাৰণে সেইটো মোৰো দায়িত্ব দিয়ক। চোন ময়ে তাতে ঘৰৰ ল'ৰাও হওঁ, ছোৱালীও হওঁ। উম, এতিয়া ময়ে আৰু ঘৰত ল'ৰা, ময়ে
তুমিয়ে ল'ৰা ন?
তাকে জেঠীমাক মানে দিব পাৰিলে, মোৰ দেউতাৰ চিন্তাতটো মৰি যায় আৰু মোৰো ভাল লাগে।
উম, উম, উম। বাকী এতিয়া একদম জনাম, মই মানে আৰু কাৰোবাক সুজিম মই যদি নোৱাৰো আৰু কাৰোবাক সুধি পেলাই হ'লেও মই আপোনাক, তাৰমানে তোমাক মানে সেই কৰিম আৰু।
অ'।
জনাম আৰু।
উম, উম, জনাব, আপুনি বেয়া নাপাব কিন্তু আপোনাক মানে ক'ব পাৰো কাৰণেহে।
উম, উম একো নাই মই ভালে পাইছো, মোক যে সেইখিনি বি